হেল্ল' অ' কি খবৰ?
ভালেই তোমাৰ?
আছো ভালে, কলেজ গৈছি
গৈছিলোঁ আজি, তুমি গৈছিলা?
উম গৈছিলো কেতিয়া আহি পেলা
মই চাৰিটা বজাত।
অ 'মইয়ো চাৰিটা বজাত আহি পালো বাৰু
তোমাৰ খবৰ খাতি কেনেকুৱা
আছো ভালে।
তুমি কি পঢ়ি আছা?
মই জি এন এম কৰি আছো, তুমি?
মই জি এন এম এ কৰি আছোঁ
অ, এতিয়া ক'ত আছা এতিয়া পিছে ক'ত থাকা।
মই গুৱাহাটী তুমি
অ, মই ইয়াতে এইফালে ৰাণী চাইডে থাকো। ওচৰতে চাগে।
হ'ব পাৰে। তোমাৰ তুমি কোন ইনষ্টিউটত?
মই ৰাণী নাৰ্ছিং ইনষ্টিটিউটত
আচ্ছা,
অ, মানে বহুত দিন হলতো কথা পাতাই নাই।
অ'
বাকী হেৰি কি কয় আউটিং জনা নাই।
যাওঁ লং আউটিং দেও এটা দেওবাৰত দিয়ে তুমি গৈছা।
অ লং আউটিং টো সেনেকে যোৱা নাযায় এদিন আমি কামাখ্যা গৈছিলো আৰু। তাৰপিছত মইতো বাৰু যাই থাকো মোৰ মানে ৰিলেটিভ ৰিলেটিভছ কাষতে আছে যে। সেইকাৰণে আৰু চৰ্ট আউট
বাকী তোমাৰ ঘৰ মই এনেই গ কেতিয়াবা ওলাই যাওঁ আৰু কিন্তু এনেকে লং আউটিঙত যোৱাই নাই
অ', ঠিকে আছে দিয়া কিবা কৈছিলা তেতিয়া তুমি।
অ' হেৰি তোমালোকৰ ঘৰত কোন কোন আছে
আমাৰ ঘৰত মই, আবা, আমা আৰু ভাইটি। তোমালোকৰ?
আমাৰ মা দেউতা বা আৰু মই
অ', মানে সেই আৰু তেতিয়া আগতে সেই স্কুলত পঢ়াই তাৰ পিছত তুমি ক'ত গ'লা সেনে হেণেকা মানে নাম্বাৰো নাছিলে যে এই মই নাম্বাৰটো বেলেগৰ পৰা লৈছো আৰু। বহুত দিন হ'ল কথা পতা নাই যে, অহ। সুধিছিলো সেয়ে সেনেকে পালো আৰু।
অ'
বাকী তোমাৰ ঘৰ ক'ত আছিলে বুলি ক'লে। জাগীৰোড তাতে কি কয় ফুৰিব যাবলৈ কিবা প্লেচ কি কি আছে?
ফুৰিব যাবলে কেনেকুৱা মানে মন্দিৰ আছে আৰু এইফালে নিজৰা পাৰ্ক বুলি এখন পাৰ্ক আছে আৰু, আৰু বাকী সেনেকুৱা মানে পাৰ্ক হিচাপত সেইখনেই আছে বাকী অলপ দূৰত আছে মানে জাগিৰোডত নাই।
অ', মানে সেইখিনিতে আৰু সেইখিনি জেগাতে আৰু।
অ' অলপ যাব লাগে। এটা মন্দিৰ আছে মহেক দাম বুলি কয় কিন্তু পাহাৰৰ ওপৰত হয় বহুত খোজ কাঢ়িব লাগে, মানে যেনেকে কামাখ্যাত গলে খোজ কাঢ়ি কাৰিব লাগে ন বহুত ওপৰলে সেইটো মন্দিৰতো বহুত যাবলে লাগে সেইটো শিৱ বাবাৰে মন্দিৰ হয়।
অ' গৈছানে তুমি
গৈছো বহুত বাৰ গৈছো
অ', ভালে লাগে কি জানি ন, মন্দিৰত যাই এনেও ভালে লাগে বাৰু।
উম, ভাল লাগে আৰু তাতে এটা মন্দিৰ নহয় বহুত কেইটা মন্দিৰ আছে এ মানে এটা জোগাতে
মানে এটা বা দুটা মন্দিৰৰ হেৰি মানে কেনেকে হ'ল মন্দিৰটো সেনেকে ক'ব পাৰিবা নেকি।
মইতো নাজানো ইমান ভালকে মই এনে যাও হে। চাকি তাকি দি মানে গুচি আহো আৰু পূজা কৰি পিনে।
অ, এতিয়া যোৱা নাই নেকি হেৰি অম্বুবাচী মেলা যে হৈ আছে কামাখ্যা।
নাই যোৱা ইয়াৰ পৰা ছুটি দিয়া নাই ন সেইকাৰণে।
অ, মানে আগতে গৈছে নে নাই।
গৈছো যোৱা বছৰ।
অ', এই কামা কামাখ্যা মন্দিৰটো কি লগত ৰিলেটেড তুমি জানা ন অলপ
অ, জানো অলপ - অলপ।
অ, কোৱাচোন কি? মানে মই বেছি ভালকে নাজানো সেইকাৰণে আৰু।
মানে হেৰিয়া শিৱ বাবাৰ পাৰ্বত মানে পাৰ্বতীমাৰ ওপৰত হয় মানে আমাৰ যিটো ছোৱালী মানুহৰ মেইন ষ্টৰেচন চাইকেল টো হয় ন পিৰিয়ডছৰ মানে যেতিয়া হৰি শিৱ বাবাৰ লগত মানে পাৰ্বত মাই বিয়া হৈছিলে তেতিয়া মানে পাৰ্বতী মাৰ দেউতাকে মানে সেইটো বি মানে একচেপট মানে কৰা নাছিলে আৰুি পাৰ্বতী মাক মানে হেৰি দাহ যাবলৈ দিছিলে এই যে লায় মানে পুৰি যে জ্বলি যে যায় সেনেকে তাইক মানে শিৱ বাবা মানে বহুত অপমান কৰিছিলে তাৰ পিছত পাৰ্বতী মে সয্য কৰিব নোৱাৰি নিজকে মানে শেষ কৰিবৰ কাৰণে মানে হেৰি কৰিছিলে তাৰ পিছত যেতিয়া তাই মানে মানে জ্বলি গৈ পুৰি গৈছিলে শিৱ বাবাই গম পাইছিল এনেতো শিৱ বাবাই চব কথাইে গম পায়। তাৰপিছত তাইক মানে লৈ পিনে গোটেই পৃথিৱীখনতে মানে ঘূৰিছিলে। তাৰপিছত সেনেকে ঘূৰোতে আমাৰ ইয়াত হেৰি মাইকী মানুহৰ যিটো ইউটৰাছৰ পাৰ্টটো হয় ন সেইটো কামাখ্যাৰ তাত ত পৰিছে আৰু বেলেগ বেলেগ জেগাত বহুত মানে বস্তু পৰিছে যেনেকে মাথাটো বেলেগ এটা জেগাত আছে হাত হাত খন বেলেগ এটা জেগাত
উ
এই সেইটোৰ কাৰণে আৰু সেইকাৰণে অম্বুবাচী মেলা প্ৰত্যয়েক বছৰে পাতে হেৰি পিৰিয়ডছৰ সেইটোৰ কাৰণে।
অ, আৰু অম্বুবাচী মেলা কি মানে কেইদিন চল- চলে
তিনদিন চলে তাৰ পিছত তিনদিন চলাৰ পিছত হেৰি কি কয় মেইনলি তিন দিন চলে কিন্তু কিছুমান মানুহে সেই বস্তু চাৰিদিন মানে হেৰি কৰে আৰু মানে আমাৰ হেৰি অসমীয়া মানুহৰ মাজতে মানে ভাগ আছে ন ব্ৰাহ্মণ তাৰ পিছত হেৰি বামুণ সেনেকুৱা বহুত ভাগ আছে ন। যিবোৰ মানে পূজা পাতল কৰা মানুহ হয় সিহতে তিন দিনতে ভাগে তাৰ পিছত বামুণীয়া মানুহখিনিয়ে মানে ধৰি চাৰি দিনত ভাঙে।
অ, তোমালোক পিছে কি?
আমি বামুণীয়া।
অ, চাৰিদিন পালা অ, ঠিকে আছে ভালেই বাকী হেৰি কি কয় এই মদন কামদেৱ শুনিছা নেকি। নাম মানে হিষ্টৰিকেল প্লেচ হয় আৰু।
অ', শুনিছোঁ কিন্তু ইমান ভালকে নাজানো, তুমি জানা নেকি?
অ', মোৰ কাষতে নহয় ঘৰ মানে বাইহাটাতে। তাতে আছে মদন কামদেৱ হেৰি হিষ্ট'ৰিকেল প্লেচটো আৰু মানে মই দুহেজাৰ পোন্ধৰ মানত তেনেকে গৈছিলোঁ আৰু এবাৰেই গৈছোঁ কিন্তু এতিয়া ধুনীয়া কৰিছে প্লেচবিলাক। তাতে সেই মানে কিবা, মই বেছি ভালকে নাজ জানো কিন্তু বহুত হেৰি বেলেগ বেলেগ ধৰণৰ হেৰি আছে। অ'ম শিলৰ অ', মূৰ্তি বহুত আছে মানে আৰু। আৰু চব চেম নহয়, চব বেলেগ বেলেগ। উহ, বহুত কিবা কিবি আছে আৰু কিহৰ পূজা কৰে মানে এ ভাব কামদেৱ আছিল কোনোবা তেওঁৰে আৰু সে সেনেকে মানে তাতে অ গুহাটাইপ এটা সুৰং আছে আৰু সেইটোৰ পৰা মানে অহ, শিৱই অহ, পাৰ্বত তীক চাবৰ কাৰণে এনেকে গৈছিল আৰু এনেকে মানে কয় আৰু মানুহবিলাকে। সেনেকে কিন্তু সেইফালে ভিতৰফালে যাব নিদিয়ে না সেইকাৰণে যায় পোৱা নাই, এ বাহিৰতে অলপ চলপ কিবা-কিবি ছে মন্দিৰ আছে সেনেকে মন্দিৰটো চাই কিনে আহিছোঁ আৰু। দিয়ে কিন্তু এটা চাইড আছে য'ত য'ত মানুহ যাব পাৰি আৰু বাকী অহ, এট এটা চাইড আছে সেইটোত মানুহ যাব নিদিয়ে, আৰু পুৰা হেৰি আছে নহয় অ', জংঘল আছে। মানে পাহাৰ টাইপ আছে সেইকাৰণে সেই চাইডে মানে বাঘ আছে, কিবা-কিবি সেইকাৰণে সেই চাইডে যাব নিদিয়ে। বাকী এক চাইডটোতো ধুনীয়া ধুনীয়া কৰি ৰাখিছে আৰু পুৰা গছ চছ ধুনীয়াকে ৰুই কেনে। এৰাটো। চব তাতেই সেনেকেই যায় পিকনিক খাবৰ কাৰণেও যাব পাৰি আৰু বেছিভাগ স্কুলৰ ল'ৰা-ছোৱালীবিলাকৰ হিষ্টৰী
অ', আজিকালি আজিকালিৰ আজিকালি বহুত স্কুলৰ পৰাই লৈ যায় এনেকে গ'লে। ঘূৰাবৰ কাৰণে।
অ', তাতেটো স্কুলৰ লৈ যায়ে থাকে। বাকী আৰু আমাৰ যোনবিলাক লোকেল মানুহ আছে কিবা কিবি কিবা হলে বাৰ্থডে পাৰ্টি চেলিব্ৰেচন কৰিব কাৰণে তাতে যায়, সেনেকাই আৰু। বাকী ঠিক থাকে হ'ব দিয়া কেতিয়াবা মই লৈ যাম তুমি এটাই মিল অ', তাকেটো। বাকী ঘৰৰ ফালে
আছে ঘৰত চব ঠিকে, তোমালোকৰ?
আমাৰো আছে।
ভাইটিয়ে কি কৰি আছে?
আছে সিও ঘৰতে আছে, সি অ', টুৱেলভ পাছ কৰিলে নহয়। এতিয়া চাওঁ আৰু কি কৰে। তাকে আৰু তোমাৰ কি বা আছে ন'?
উম, বা আছে।
তাই কি কৰি আছে?
তাই এম এছ চি কৰি আছে, এইবাৰ শেষ হ'ল আৰু।
অ', এতিয়া পিছে কি কৰে? কি কৰিব মানে তাই?
গম পোৱা নাই এতিয়ালৈকে, কালি মাক ফোন কৰোঁতে কৈছে আৰু যে কিবা পঢ়ি আছে বু তেতিয়া কিহৰ কাৰণে গম পোৱা নাই? ঘৰ গ'লেহে গম পাম।
অ', ঘৰত মানে গুচি গ'ল।
অ ঘৰত গ'ল হেৰি পৰহি দিনাখন ঘৰত গ'ল
ৰিজাল্ট, ৰিজাল্ট কেতিয়া দিব বোলে?
ৰিজাল্ট। তিনি চাৰি মাহ মান লাগিব ডিগ্ৰীৰ নিচিনাই হয় ন'। ত তিনি চাৰি মাহ মান লাগিব চাগে
উ তুমি পিছে জি এন এম কৰ পিছত কি কৰিবা পঢ়িবা নে জব কৰিবা ভাবিছানে
জব কৰিম প্ৰথমত কাৰণ লোন লোৱা হৈ আছে ন তুমি কি কৰিবা
অ মইো চাই লওঁ প্ৰথম জব কৰিম কিজানি আৰু তাৰ পিছত যদি ইচ্ছা যায় টো কৰি থম কি জানি আৰু মানে ডিগ্ৰীতটো লাগে ন এইটো তিনি বছৰ আমাৰ ডিপ্লমাহে হ'ল
উম উম হেৰি ডিচষ্টেঞ্চত কৰিবা নেকি
অ তাকে চাই ল মানে মই ভাবিছো কি যদি ডিচেঞ্চত কৰা হয় তেতিয়াহ'লে ভালকে মানে হেৰিত এক্সপিৰিয়েঞ্চটো নহব কিন্তু আকৌফালে পইচা পাতি ফালে চাবলৈ গলেতো এনে ডিচেঞ্চত কৰাই ভাল ডিটেন ত বাৰ চজ প সম বাৰু ঠিকে আহিব কিন্তু চাই লও কি হয় যদি একবছৰ বা দুবছৰ প ভাল সেনেকে কৰিব পাৰিম
আৰু আমি এতিয়া নহয় আমি এ মানে যিখিনি শিকি আছো প বেচিকতো সেইখিনিয়ে শিকিম
উম খালি ডিগ্ৰীটো হ'ব আৰু গ্ৰেজুৱেচনটো কমপ্লিট হব কাৰণ আমাৰতো গ্ৰেজুৱেশচন হোৱাই নাই নাই ডিপ্ল'মাটোহে কৰি আছোঁ
আৰু এটা কথা মানে কি যদি এবাৰ যদি আমি কামত সোমাই যাও পঢ়িব মন নাযাব পাৰে তেন
অ তাৰ চিৰিয়েলি অ চিৰিয়েল কৰিব পাৰিলেতো ভালেই বাকী কি হয় ফ্ৰেণ্ড কেইটাৰ লগতো কথা পাতি চাও যদি সিহঁতেও কৰে তেতিয়াহলে একেলগে কিজানি চাই লওক কি হয় নক আৰুো দিয়া পিছে আৰু ক'বাত ফোন কৰি থাকিবা মাজে মাজে উম ৰাখিছো আহ
অ ঠিক আছে দিয় ৰাখিছো ন
আহ